ঊনৈছশ
অ কি কৰিছা
এনেই ভাত খাই উঠিলোঁ অলপ আগতে
অ ময় এনেই আছো এ তুমি আজি অ বই দেখোতে কিবা অ বিষয়ত সুধিম বুলি সুধি কৈছিলা
অ অ মই মানে আজি আপোনাৰ লগত কিবা এটা বিষয়ত অলপমান জানিবলগীয়া হৈছিল।
অ' দিয়চোন কি বিষয়ত সোধা কোৱাচোন।
মোৰ মানে আজি আপোনাৰ লগত বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ে অলপমান জানিবলগীয়া হৈছিল।
উম, উম, উম সুধাচোন কি সুধা ভাল বিষয়টো।
ঠিক আছে অ, তুমি কোৱাচোন আপুনি কওকচোন। যে আপোনাৰ মতে বিজ্ঞান আৰু প্ৰযুক্তি মানে কি অলপমান সহজকৈ বুজাই দিয়কচোন।
উম, মোৰ মতে বিজ্ঞান মানে আমাৰ চাৰিওফালৰ বস্তু। প্ৰকৃতি আৰু পৃথিৱীত থকা ঘটনাবোৰৰ বিষয়ে জানিবলৈ কৰা অধ্যয়ন। এইটোকে বিজ্ঞান বুলিও কয়।
অ',।
আৰু আনহাতে প্ৰযুক্তি মানে সেই বৈজ্ঞানিক। জ্ঞানক ব্যবহাৰ কৰি মানুহৰ জীৱন সহজ কৰা বিভিন্ন যন্ত্ৰ। ব্যবস্থা আৰু নতুন উদ্ভাৱন এইটোকে প্ৰযুক্তি বুলি কোৱা হয়।
অ', অ '।
আৰু মই ভাবোঁ যে বিজ্ঞান আৰু প্ৰযুক্তি। ই এটাই আনটোৰ লগত খাপ খাই থাকে জড়িত হয়।
অ',।
আৰু বিজ্ঞান নাথাকিলে নতুন প্ৰযুক্তিৰ সৃষ্টি নহ'লেহেঁতেন।
অ', নিশ্চয়।
আজিকালি মোবাইল ফোন কম্পিউটাৰ ইণ্টাৰনেট চিকিৎসা। আধুনিক যন্ত্ৰ আদি সকলো বিজ্ঞান আৰু প্ৰযুক্তিৰে অৱদান হয়।
অ',।
আৰু মোৰ মতে এইবোৰ মানুহে মানুহৰ সময় বচাইছে আৰু নতুন ক। কঠিন কাম সহজ কৰি তুলিছে।
অ',।
অ অৱশ্যে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰাটো সমানে জৰুৰী দেই আৰু এইটো সঠিকভাৱে ব্যবহাৰ কৰিলে ইয়াৰ ভাল ফল পোৱা যায়।
নিশ্চয়, নিশ্চয়।
অ আৰু শেষত মই এইটোৱে ক'ব খোজো যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাৰ জীৱনত বহুত দিশ। বহুত দিশা আগুৱাই নিছে।
নিশ্চয়, নিশ্চয় আপ ঠিকে কৈছে আপুনি।
উম।
পিছে আৰু এটা প্ৰশ্ন আহিছিল যে আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিৰ আমাৰ দৈনন্দিন জীৱনত কেনেকুৱা পৰিৱৰ্তন আনিছে বুলি ভাবিছে?
মোৰ মতে আজিৰ জীৱনত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ সকলো ঠাইতে দেখা যায়।
অ'।
অ', আগতে যিবোৰ কাম কৰিবলৈ বহু সময় লাগিছিল এতিয়া সেইবোৰ কাম অলপ সময় গোটেই সম্পূৰ্ণ কৰিব পাৰি।
অ'।
আৰু মোবাইল ইণ্টাৰনেট অনলাইন বেংকিং ডিজিটেল পেমেন্ট অনলাইন বজাৰ আদি ব্যৱস্থাই মানুহৰ জীৱন সহজ কৰি তুলিছে। আৰু মই ভাবো যে যোগাযোগ সহজ আৰু যোগাযোগ ব্যৱস্থাও বহুত উন্নত হৈ গৈছে। আৰু দূৰত থকা মানুহৰ লগতো নিমিষতে কথা পাতিব পাৰো আমি।
অ'।
অ'। আৰু পঢ়া শুনা ব্যৱসায় চিকিৎসা সকলো ক্ষেত্ৰতে ইয়াৰ সুবিধা পাইছো আমি। আৰু যদিও বহু সুবিধা হৈছে তথাপিও প্ৰযুক্তিৰ অপব্যৱহাৰ নকৰাটো জৰুৰী। আৰু শেষত মই এইয়ে ভাবো যে বিজ্ঞান আৰু প্ৰযুক্তি সঠিক ব্যৱহাৰে জীৱন উন্নত কৰে আৰু উন্নত হ'বও।
অ', নিশ্চয় নিশ্চয় ঠিকে কৈছে আপুনি।
অ'।
পিছে আৰু এটা প্ৰশ্ন আহিছিল যে পঢ়া শুনাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে কি কি উপকাৰ আনে বুলি ভাবে আপুনি?
আহ পঢ়া শুনা ন পঢ়া মোৰ মতে পঢ়া শুনাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে বহুত ডাঙৰ পৰিৱৰ্তন আনিছে।
অ'।
এতিয়া ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছ কৰিব পাৰে আৰু ইণ্টাৰনেটৰ পৰা সহজে তথ্য বিচাৰি পাব পাৰে আৰু ডিজিটেল কিতাপো পঢ়িব পাৰে মই ভাবো যে নতুন বিষয় শিকিবলৈ আগতকৈ বহুত সুবিধা হৈছে। আৰু ভিডিঅ' আৰু ছবি বি বিভিন্ন শিক্ষামূলক এপৰ জৰিয়তে কঠিন বিষয় সহজে বুজিব পাৰি।
অ'।
সকলোৱে নতুন পদ্ধতিৰে পাঠদান কৰিব পাৰিছে।
অহ।
আৰু অৱশ্যে কেৱল মোবাইলৰ ওপৰত নিৰ্ভৰ নিৰ্ভৰ নকৰি নিজে পঢ়া পঢ়া আৰু অনুশীলন কৰা তো বহুত জৰুৰী।
নিশ্চয়।
অ', আৰু মোৰ মতে প্ৰযুক্তি সহায়ক সহায়কহে হয় পৰিশ্ৰমৰ বিকল্প কেতিয়াও নহয়।
অ'।
আৰু শেষত এ মই ভাবোঁ যে সঠিকভাৱে ব্যৱহাৰ কৰিলে বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ মান আৰু উন্নত কৰিব পাৰিব।
নিশ্চয় নিশ্চয় নিশ্চয় পাৰিব ঠিকে কৈছে আপুনি।
অ'।
আৰু এটা প্ৰশ্ন আছিলে যে শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহক কেনেদৰে সহায় কৰিছে বুলি আপুনি ভাবে?
মোৰ মতে এই চিকিৎসা ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ অৱদান বহু ডাঙৰ।
অ'।
আগতে বহু ৰোক চিনাক্ত কৰিবলৈ অসুবিধা হৈ গৈছিল আৰু অসুবিধা হৈছিল এতিয়া আৰু কিন্তু এতিয়া আধুনিক যন্ত্ৰৰ সহায়ত বহু ৰুগ সোনকালে ধৰা পেলাব পাৰি। আৰু উন্নত অত্ৰোপচাৰ নতুন ঔষধ বিভিন্ন প্ৰকাৰৰ পৰীক্ষা সুবিধা এতিয়া বহুত মানুহৰ জীৱন বচাইছে এইবিলাকে
অ',
আৰু মই ভাবো যে দূৰত থকা ৰোগীয়েও অনলাইন যোগেদি ডক্তৰৰ পৰামৰ্শ ল'ব পাৰে।
অ',
আৰু ইয়াৰ ফলত সময় আৰু খৰচ দুয়োটাই কমে। আৰু যদিও জন বহুত উন্নত হৈছে তথাপিও ডাক্তৰৰ অভিজ্ঞতাৰ কোনো বিকল্প নাই।
অ',
মোৰ মতে বিজ্ঞানৰ প্ৰযুক্তিয়ে চিকিৎসা চিকিৎসা ব্যৱস্থা আগতকৈ বহুত উন্নত কৰি তুলিছে এতিয়া। আৰু শেষত মই এই ভাবো যে ভৱিষ্যততো এই শিক্ষা এই ক্ষেত্ৰত নতুন নতুন উন্নতি হ'ব আৰু।
নিশ্চয় - নিশ্চয় - নিশ্চয়, হ'ব আপুনি ঠিকে কৈছে আপোনাৰ কথাহতে মই মতামত। আৰু এটা প্ৰশ্ন আছিল যে কৃষি ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা কিমান গুৰুত্ব বুলি আপুনি ভাবে?
অ', মোৰ মতে কৃষি ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ। আগতে কৃষকসকলে বেছিভাগ কাম হাতেৰে কৰিব লাগিছিল
অ',
উ, কিন্তু এতিয়া বিভিন্ন আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি কম সময়তে বেছি কাম কৰিব পাৰিছে।
অ',
আৰু উন্নত মানৰ বীজ নতুন সাৰৰ ব্যয়ৱস্থা আৰু বৈজ্ঞানিক পদ্ধতিও হস্যৰ উৎপাদন বৃদ্ধি কৰিছে।
অ',
আৰু মই ভাবো যে বতৰ বতৰ বৰষুণ বা মাটিৰ ব্যৱস্থাৰ তথ্য আগতীয়াকৈ পালে কৃষকসকলে অধিক সিদ্ধান্ত ল'ব পাৰে।
নিশ্চয় নিশ্চয়
অ', ইয়াৰ ফলত লোকচানো কিছুমান কমে কিছু কমে লোকচান এতিয়া বহুত কমিছে।
অ',
অ', আৰু অৱশ্যে সকলো কৃষকৰ ওচৰত এই সুবিধাবোৰ এতিয়াও সমানে পোৱা নাযায়। মোৰ মতে চৰকাৰে এই ক্ষেত্ৰত বেছি সহায় কৰিব লাগে আৰু আৰু শেষত মই এই ভাবো যে বিজ্ঞানৰ প্ৰযুক্তিয়ে কৃষক কৃষিক অধিক উন্নত আৰু লাভজন কৰি তুলিছে।
ঠিকে কৈছে আপুনি, আপোনাৰ কথাৰ সতে মই মতামত। আৰু কওকচোন বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ফলত যোগাযোগ ব্যৱস্থাটো কেনেদৰে সলনি হৈছে বুলি আপুনি ভাবে?
মোৰ মতে যোগাযোগ ব্যৱস্থাত বিজ্ঞান আৰু প্ৰযুক্তিয়ে এক ডাঙৰ পৰিৱৰ্তন আনিছে।
অ',
আগতে দূৰত থকা মানুহৰ লগত কথা পাতিবলৈ চিঠি বা বহুত দিন অপেক্ষা কৰিব লাগিছিল
অ',
কিন্তু এতিয়া জানেই যে ফবাই মোবাইল ফোন আৰু ইন্টাৰনেটৰ স সহায়ত নিমিষতে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা নিমিষতে কথা পাতিব পাৰি।
অ',
আৰু ভিডিঅ' কল ওলাইছে ইমেইল আৰু বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে তথ্য আদান প্ৰদান কৰাতো সহজ হৈ পৰিছে।
অ
আৰু মই ভাবো যে ইয়াৰ বাবে মানুহ মানুহে সময় আৰু ধন দুয়োটা ৰাৰেহে কৰিব পাৰিছে
অ
আৰু ব্যৱসায় শিক্ষা আৰু ব্যয়ক্তিগত জীৱন সকলো ক্ষেত্ৰতে এই উন্নতিৰ লাভ পোৱা গৈছে
অ
আৰু অৱশ্যে এই সুবিধাাবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাটো সমানে জ আৰু শেষত মই ক যে যোগাযোগ ব্যৱস্থাৰ উন্নতিয় পৃথিৱীখননৰ আগতকৈ বহু সৰু কৰি তুলিছে আৰু
ঠিকে কৈছে আপুনি মই আপোনাৰ কথাটো বুজিছো পিছে আপোনাৰ মতে বিজ্ঞান আৰু প্ৰযুক্তি কিছুমান অসুবিধাও আছে সেই অসুবিধাটো আপুনি কি কি ক'ব বিচাৰে
মোৰ মতে বিজ্ঞান আৰু প্ৰযুক্তিৰ বহু সুবিধা থাকিলেও কিছু কিছুমান অসুবিধাও আছে আজিকালি বহু মানুহে মবাইল বা ইটাৰনেটৰ ওপৰতে বেছি নিৰ্ভৰশীল হৈ পৰিছে আৰু ইয়াৰ ফলত সময় অপচয় আৰু কেতিয়াবা পঢ়া শুনা বা কামৰ ওপৰত প্ৰভাৱ পৰে
অ
আৰু মই ভাবো যে ভুৱা খবৰ আৰু অনলাইন প্ৰ প্ৰবঞ্চনা প্ৰবঞ্চনা আৰু ব্যক্তিগত তথ্য চুৰি হোৱাৰ সমস্যাও বাঢ়িছে। আৰু কিছুমান মানুহে প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি আ
অ অ
আৰু সেইবাবে কেৱল সুবিধাৰ বাবে কথাই নাভাবি। - ইয়াৰ বেয়া দিশবোৰো মনত ৰখা উচিত মানুহে।
অ
আৰু মোৰ মতে সচেতন ভাৱে ব্যৱহাৰ কৰিলে এই সমস্যাবোৰ কিছু কমাব পাৰি।
অঁ নিশ্চয়।
আৰু আৰু শেষত মই এই কওঁ যে বিজ্ঞান আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰেই ইয়াৰ আটাইতকৈ ডাঙৰ শক্তি।
অ ঠিকে কৈছো আপুনি।
উম
মোৰ আৰু এটা প্ৰশ্ন হৈছিল যে নতুন নতুন প্ৰযুক্তি ব্যৱ -ব্যৱহাৰ কৰাৰ সময়ত- মানে কি কি সাৱধানতা লোৱাটো উচিত বুলি ভাবে আপুনি
মোৰ মতে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰাতটো কিছুমান কথা। - সদায় মনত ৰখা উচিত।
অ
প্ৰথমতে নিজৰ ব্যক্তিগত তথ্য য'তে ত'তে নিদিয়া ভাল
অঁ
আজিকালি কৃত্ৰিম বুদ্ধিমত্তা ওলাইছে এইবিলাকৰ নিৰ ব্যয়ক্তিগত তথ্যবিলাক দি দিব নালাগে তৎক্ষণা।
অ
আৰু দ্বিতীয়তে যিকোনো খবৰ বা তথ্য পালে সেয়া সঁচা নে মিছা এবাৰ চাই লব লাগে মই ভাবো যে অচিনাকি লিং ক্লিক কৰা বা সন্দেহজনক এপ ডাউনলোড কৰাটো এ উচিত নহয় এইবিলাক এৰাই চলা উচিত
আৰু ইয়াৰ উপৰিও প্ৰযুক্তি বেছি ব্যৱহাৰ কৰি সময় নষ্ট নকৰি নিজৰ কাম আৰু পঢ়া শুনাতো মন দিব লাগে।
অ
আৰু, মোৰ মতে নতুন প্ৰযুক্তি শিকাটো ভাল কিন্তু ইয়াৰ অপব্যৱহাৰ নকৰাটো বেছি জৰুৰী আৰু সচেতন হয়, ব্যৱহাৰ কৰিলে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি
অ',
শেষত মই এই কওঁ যে, প্ৰযুক্তি মানুহক উপকাৰৰ বাবে সে ইয়াক বুদ্ধিমত্তা বুদ্ধিমানৰ বাবে ব ব্যয়হাৰ কৰা উচিত, আৰু বুদ্ধিমানৰ দৰে ব ব্যৱহাৰ কৰি আমি উম
আৰু এটা প্ৰশ্ন আছিল যে, আপোনাৰ মতে বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰি়য়তে, ভাৰতক কেনেকৈ আগুৱাই নিব পাৰি বুলি আপুনি ভাবে
অ', ইটো এটা ভাল প্ৰশ্ন সুধিছা তুমি মোৰ মতে বিজ্ঞান, আৰু প্ৰযুক্তিয়ে ভৱিষ্যতে ভাৰতৰ উন্নয়নৰ বহুত ডাঙৰ ভূমিকা পালন কৰিব শিক্ষা আৰু চিকিৎ সা কৃষি উদ্যোগ, মহাকাশ, যোগাযোগ আদি সকলো ক্ষেত্ৰতে নতুন প্ৰযুক্তিৰ উন্নত দেখা যাব বুলি মই ভাবো, আৰু ইয়াৰ - ফলত মানুহৰ, কাম-কাজবোৰ সহজ হব সময় সময় বাচিব উৎপাদন বাঢ়িব নতুন উদ্যোগ গঢ়ি লগে লগে নতুন চাকৰিৰ যুগ সৃষ্টি হ'ব
অ',
অহ, এনেদৰে মই ভাবো যে চৰকাৰ বিজ্ঞানীয়ে সাধাৰণ মানুহে একেলগে কাম কৰি থাকিলে উতিতৰত থাকিব পাৰিব
আহ,
অ', সেয়ে কও যে মই লাষ্টত যে শেষত বিজ্ঞানৰ প্ৰযুক্তিয়ে ভাৰতৰ ভৱিষ্যত অধিক শক্তি তোহালৰ উন্নত কৰি তুলিব
উম ঠিকে কৈছে আপুনি, আজি আপোনাৰ পৰাই বিজ্ঞানৰ বিষয়ে বহুত বিজ্ঞান, আৰু প্ৰযুক্তিৰ বিষয়ে বহুত কথা জানিব পাৰিলোঁ মই নজনা, কথা
হয়, হয়, হয়, হয়, হয় মোৰো ভাল লাগিলমি এই পচিনি সুধৰণে
অ, মোৰো বহুত ভাল লাগিল আৰু কেতিয়াবা, জানিবলৈ হ'লে মই আকৌ ক'ম আপোনাক
অ', নিশ্চয়, নিশ্চয়, আকৌ যোগাযোগ কৰিবা মই তোমাৰ প্ৰশ্ন খিনি উত্তৰ দি দিম আকৌ
অ', ঠিক আছে দিয়া
অ',